শুনিছানে?
অ, শুনিছো। কি কৰিছা?
মই কিবা এটা কৰি আছো বা লেপটপত। তুমি?
মই এনেই। কি কৰিবা আও, ঘূৰি ফুৰিছো অলপ।
ঘূৰি ফূৰিছা এই ৰাতিখন?
অ, ইমান গৰম উঠিছে সেইকাৰণে, কি কৰিবা নো।
ভালে কৰিছা বাৰু। অলপমান ফুৰিলে ভাল, মই খালো। বোলো অকমান- ফুৰিলে ঠাণ্ডা বতাহটো লাগে।
অ, লাগে বাৰু দেই। এইকাৰণে ঘূৰি ফুৰিছো, কি কৰিবা ঘৰত থাকি, থাকি, গৰমত সিজি গৈছো গৈ জানা।
উম, তুমি চাহ খালা?
চাহ খালোঁ, অহ।
অঁ তাকেই। কোৱা?
কি বনাইছা?
ভাত বনোৱাই- নাই ৰ'বা বনাব হে। তোমালোকৰ?
আমাৰো দেৰি। কেইটা বজাত খোৱা এনেই তোমালোকে ভাত?
আমি চাৰে নটা, দছটাৰ ভিতৰত খাওঁ।
অঁ ঠিকে আছে, তেন্তে। ঘৰত ভাল?
ভাল, ভাল। তোমালোকৰ?
ভাল দিয়া বাৰু।
তুমি কৰবাত ফুৰিব যোৱা নাই?
মই'তো তোমাৰ তেনেকে যোৱা হোৱা নাই, লগেই নাই যাবলৈ। তুমি ক'তোতে যোৱা নাই, তুমি এনেই আছা নেকি?
মই আছো বাৰু যাব পাৰিম।
যাবা?
অঁ তুমি ক'ত মানে, হেৰি কি বুলি কয়, এনেই ক'ত যোৱাৰ প্লেন কৰি আছা?
আ হেৰিলৈ যাম বলা। তোমাৰ দুইৰ্য খেলি যে হাইকিং কৰিব পাৰি যে।
অঁ যুক পেলে।
অ যুকোৱেলি অ।
যুকোৱেলী পাৰি তুমি কৰি পাইছা হাই কি মানে খোজ কঢ়িব পাৰিবানে?
এই আৰামছে
তুম জং যাই পাইছা?
তুম জাং যোৱা কথা হৈ আছিলে তাৰপিছত কিন্তু মানে কি হল তোমাৰ এ এ কিবা প্ৰব্লেম এটা হল পইচাৰ কাৰণে যাব নোৱাৰা হলো কোনো আৰু মানে চব মানে ক্লাছ টেনত আছিলো ন ত মানে কাকে যাবলৈ নিদিলে ঘৰৰ পৰা।
আচ্ছা। কিন্তু যোকোভেলি পাৰবা জানো? কৌ বেলেত বোলে অ তুম জাং অকমান অলপ ওচৰে হয় কিন্তু জুক বলে বোলে বহুত বহুত ওখ হয় বোলে।
হ'ব একো নাই এনেকুৱা বেছি হেভি বস্তু নিনো মানে কেনেকুৱা বেগ চেগ বেছি মানে হেৰি কৰি নলওঁ আৰু পাতলাকে লৈ যাম। তুমি গৈছা?
মই গৈছো।
কেনেকুৱা এনে তুমি জেগাতটো বিষ
অ মই জুক ভলিত গৈ পোৱা নাই হা।
অ।
মই এনেই হেৰি অ মই এনেই মানে দেখিছো ইউটিউব চি। কিন্তু তুম জাঙৰ আশা আশে পাশে গৈ পাইছো। লং গৈ পাইছো মই তুম যাগ যোৱা হোৱা নাই নাই আই ইউক'বিলিক কেনেকে যাব লাগে, কি কৰিব লাগে, তুমি চাইছা?
মই মানে তেনেকে চোৱা নাই এতিয়ালৈকে মানে যোৱা প্লেনটো হোৱা নাই ন' সেকাৰণে মই তোমাক ফোন কৰিছোঁ বোলো কিবা জেগা চেগা আছে নেকি যোৱা মানুহ চানুহ আছে নেকি বোলো ফোন কৰোঁ। গ্ৰুপত যাম।
ক'তো যোৱা নাই।
এনে তোমাৰ ওচৰ পুছৰৰ যেনেকে ওদালগুৰি, নগাঁও, চগাঁও তাৰপিছত তোমাৰ এই সৰু-সুৰা এনেকুৱা অৰুণাচল।
অৰুণাচল গ'লা?
গ'লোঁ।
কলৈকে গৈছা?
তোমাৰ টিপিলৈকে গৈছোঁ মই।
টিপি মানে কোনফালে গ'লা?
আমাৰ এপিনে দি।
আচ্ছা, আচ্ছা, আচ্ছা। অ', ময়ো অৰুণাচল কলৈ যোৱা বছৰ, যোৱা বছৰ মানে জানুৱাৰীত গৈছোঁ।
অ', জানুৱাৰীত গৰম দিনত ন'।
ঠাণ্ডা পৰিছিলে তেতিয়া বৰফ।
অৰুণাচলত বৰফ পৰে নেক কি নো তোমাৰ নেট?
অ', অ', টাৱাঙলৈ গৈছিলোঁ। উম।
কোনটোত যোৱা ভাল হ'ব তেন্তে তোমাৰ মতে?
তোমালোক টাৱাং যাব পাৰা। কিন্তু এতিয়া তুমি যাব নোৱাৰিবা, কাৰণ কিয়? এতিয়া বহুত, আ, শ্লিপি হ'ব কাৰণ বৰষুণ দিয়া, এই বৰষুণত মানে নৰ্থ-ইষ্ট পুৰা এভইড কৰিব লাগে, মই ভাবোঁ দে
সেইটো হয় বাৰু, কাৰণ বহুত লেণ্ডস্লাইড হয় ন আৰু বহুত দিগদাৰ হয়। পাহাৰীয়া এলেকা ন, এইবোৰ? নেযাওঁ, কোন সময়ত কি হৈ যায়, একো ৰিস্ক-চিস্ক ল'ব নোৱাৰি ন। তাতচে ভাল, তুমি এই, টুমযাঙ মানে, এইটোতে যাওঁ বলা।
টুমযাঙত তুমি উম, পাৰি বাৰু। পাৰি কিন্তু
চবেই গৈ গৈ যে তোমাৰ, মানে পুৰণা কৰি দিলে গৈ, ক'ব গ'লে
টুমযাঙত কিন্তু তুমি, মানে আ, হেৰি হা, আ, তোমাৰ কিন্তু এটা বস্তু ভাল, তুমি ধুনীয়াকে ট্ৰেইন লৈ ল'লা, ট্ৰেইনখন লৈ কিনে তুমি আ, মাহৌৰ ষ্টেচনলৈকে যাব লাগিব নেকি, মাহৌৰ ষ্টেচন অ', মাহৌৰ মানে হাফলং নাপাওঁতেই পাই। মাহৌৰ ষ্টেচনলৈ গ'লে, তুমি যদি কোনোবা গাইড লোৱা বা হেৰি লোৱা, এই, তেতিয়াহ'লে সিহঁতেই হেৰি পৰা লৈ যায়। অ', কি বুলি কয় ষ্টেচনৰ পৰা তোমালোক তোমালোকক লৈ লয় মানে
কিমান লয় পইচাটো? মানে, মানে গোটেই হওঁল যেতিয়া আমি ঘূৰিম ন' সেইটো মিলাই, টোটেল মিলাই কিমান লয়?
অ, তুমি যেতিয়া যদি তোমালোক কক গাইড তোমালোকক লব নালাগে, তুমি তাত গৈ গাড়ীত লোৱা তেতিয়াহলে অলপ কমতে হয়। কিন্তু যদি তুমি ইয়াৰ পৰাই লোৱা তেতিয়াাহলে তোমাৰ দুই হেজাৰ মানত হৈ যায় গোটেই। আৰু কিন্তু তোমাৰ অ' ট্ৰেইনৰ খৰচটো কিন্তু তোমাৰ হেৰি হয়। নিজৰ হয়। ট্ৰেইনৰ খৰচটো নিজৰ হব।
হ'ব বাৰু এনে ট্ৰেইনৰ খৰচটো তোমাৰ কিমান মানে?
ট্ৰেইনত বেছি মানে নলয়, কাৰণ তুমি হেৰিতহে যাবা অ শ্লিপাৰত বা হেৰিতহে যাবা নৰ্মেলহে যাবা ইমান আৰু বহুত দূৰলৈকে নহয় ন।
নাই তোমাক গুৱাহাটীৰ পৰা কিমান লয়?
অ', পৰিব দুশ তিনিশ টকা এটা।
অ', হ'ব তেন্তে যদি দুহেজাৰ টকো বহুতে কমে দিয়া আৰু যদি নিজৰ গাড়ী লৈ যাওঁ বহুত এইপিনে তেলৰ খৰচা
অ', তেলৰ খৰচা কিন্তু আহ ক'ব গলে তেলৰ খৰচা নাই, তোমাৰ তোমাক চাবা হাঁ হেৰি কৰিব অ কি বুলি কই ষ্টেচনৰ পৰা সিহতে যদি তুমি গাইড নোলোৱা তেতিয়ালে ষ্টেচনৰ পৰা তুমি নিজে যাব লাগিব। কিন্তু তোমালোকে কেইটাত জনা ৰাতিপুৱা দহটাত গৈ পাবই লাগিব। মানে আগদিনা তুমি আহ ৰাতি সাতটা বজাত ট্ৰেইন এখন আছে নেকি, সেই ট্ৰেইন খন লব লাগিব, লৈ পেলাই পিছদিনা তুমি সাতটা আঠটা বজাত পাই যায় নেকি, অলপ সোনকালে পাই। তাৰপিছত তাৰ পৰা অ' তাৰপিছত, ছত সিহঁতে তাক তাৰ পৰা তোমালোকক লৈ যাব। যদি গাইড লোৱা নহলে তুমি নিজেই যাব লাগিব তুম জাঙৰ ওচৰ হেৰিলৈকে ওচৰলৈকে।
নিজে যোৱাটো ভাল নে, নে সেহঁতে যে নিবলৈ আহে সেহ তেওঁৰ লগত যোৱাটো ভাল?
মোৰ বোধে নিজে যোৱাতোৱে ভাল, কাৰণ কিয় জানে পইচাটো অলপ কমাব পাৰিবা মানে। নহ'লে গাইদক অ' গাইদক য নিয়া তুমি ইয়াৰ পৰা মানে গাড়ী থিক কৰিলে এটা পুৰা যিটো ফিক্স এমাউন্ত হয় সেইটোয়ে তুমি দিব লাগিব কিন্তু। তাত গৈ যদি তুমি গাড়ীত ফিক্স কৰা, তেতিয়া হলে অঁ পইছাটো মানে অলপ লোৱা নোলোৱা হব পাৰে, সেইটো মানে শুধিব পাৰা কাৰণ কিয়? আগ দিনা গৈ পিছ দিনা উভটি অহা হয় যে।
নহয় এটা কাম কৰো আগদিনা গৈ পেলাই তোমাৰ থাকি দিম কি কোৱা যদি মানে থাকি দিলে মানে অকৌ ফুৰিবলৈ চান্সো পাওঁ আৰু লগতে যদি দুূৰ্গ ভ দুৰ্য ভেলী নে কি এইটো ভাল ত নাহে তো দামটো তো মানে অ', দুক ভেলিটো তোমাৰ একেবাৰে হেৰি কৰি আহোঁ কি কোৱা তুমিতো যাবাই ন তোমাৰতো অলপ এক্সপিৰিয়েন্ঞ্চ আছেই যোৱাটো।
অ' পাৰি যাব পাৰি একো প্ৰব্লেম নাই মানে মোৰ তেনেকুৱা।
তেনে বলা আৰু তোমাক কি বুলি কয় খুৱাব কি তাপাই দিব নে নে নিজ
অ' অ' যদি। তুমি কলো ন তুমি গাইড যদি ফিক্স কৰা। তেতিয়াহ'লে খোৱা তাতে গৈ কৰি লোৱা তোমাৰলোকৰ মানে কি কয়, মৰ্নিং ব্ৰেক ফাৰ্ষ্টটো দিয়ে আৰু দূপৰীয়া খানা টো দিয়ে। তুমি গলা নহয়। গৈ কিনে যদি তুমি নাথাকা উভতি আহিব বিচাৰ এদিনতে তেতিয়ালে উভতি আহিব পাৰা নহলে যদি তুমি থাকিব বিচাৰা এই তুমজাং ভিলেজ বুলি এটা জেগা আছে ওপৰতে। মানে তুমি তাৰ অ তাতে থাকিব। যদি তুমি আবেলিৰ। সেই সূৰ্য চানচেট চানৰাইজ সেইখিনি চাব বিচৰা তেতিয়াহলে ওপৰতো থাকিব পাৰা।
তাতে থাকিম দিয়া কি কোৱা আকৌ মানে একেবাৰে গৈছো যেতিয়া ভালকে মানে চাই মেলি আৰু। ফু্তি চুতি কৰি মানে পুৰা বস্তুটো চাই আহো এবাৰতে আও, আকৌ যাতে নেক্সট মানে দুবাৰ নাযাওঁ আৰু, দুবাৰ আপ ডাউন নকৰো, একেববাৰেতে চাই আহো কি কোৱা?
সেইটোতো ময়ো ভাবো, কাৰণ কিয় জানানে? অ, কিমাননো আৰু হেৰি কৰি থাকি কিম ন? এ এবাৰত বাৰ বাৰ আৰু গৈ থকাতকে এবাৰতে পাৰি কিন্তু যাব পাৰি। উম।
কোৱা, আৰু তোমাৰ লগৰ কোনোবা যাব নেকি?
তাকে, ভাল, সুধিব লাগিব ৰ'বা।
মোৰ বাৰু যাবই, মোৰ বাৰু থিক কৈছে ফিক্স হব মই ভাইছো তোমাকো সুধো বাৰু তেনেকে, মানে অলপ ভাল চাই ল'বা মানে মইও ভাল চাই লৈছো, এনেকুৱা উৎপাত কৰা ইমান নলবা।
অ, সেইটো প্ৰব্লেম হয় বাৰু ন?
উৎপাত কৰা এতিয়া ক'ব গ'লে মই ওলাইছো ন ট্ৰিপটোত ত' মই যদি ৰিক্স, কিবা এটা যদি হয়, বদনামটো মোৰ গাত আহিব ন, কাৰণ মোৰ ওপৰত লৈ যাম ন, মোৰ ভৰসাত লৈ যাম, কিবা চিবা যদি হৈ যায় সিহঁতৰ ঘৰৰ মানুহেতো মোকে কব ন। ত মানে আকৌ খান মানে মেডিয়াম ল'ৰা আৰু শান্ত সুস্থ মানে অলপ মানে ফূৰ্তিও কৰে আও কৰক, কিন্তু ইমান নহয় এটা সমানত কৰক, যাতে মানে চবে মানে কোনো কাৰো প্ৰব্লেম নহয়, আৰু চব একেলগে থাকো যাতে এইটোয়ে সেইটোক এৰি থৈ মানে যোৰা লগা নহয় আৰু।
উম, তুমি
টেনটো লগাব পাৰি‌ তো ন?
অ', তুমি ন, তুমি থৈ তুমি অ, তুমজেঙত গৈ আহা আৰু তুমি একেলগে হেৰিও কৰিব পাৰা। অ, তুমজাঙৰ লগত একেলগে তুমি মানে হাফলং খনো চাই আহিব পাৰা, হাফলংতো চোৱা নাই চাগে!
হাফলংত কি আছে? এনেই নাই চোৱা।
হাফলং টো তোমাৰ এ আমাৰ অসমৰ এটা হিল ষ্টেচন হয়, কোনো এটাও নাহে বাৰু।
কি নাই?
মানে আমাৰ হাফলং যিটো হয় হাফলং ৰ যিটো অ', বোলো হেৰি হয় মানে নাই এ মানে, আমাৰ এটাই হিল ষ্টেচন আছে সেইটোয়ে হাফলং হয়। ত তুমি হাফলং যাব পাৰা হাফলংটো অসমৰ এটা হিল ষ্টেচন হয়, আৰু তাত চাব লগা বহুত কিবা কিবি আছে। ভাল লাগে কিন্তু গৈ কিনে। জাতিংগা গৈ পাইছা, জাতিংগা জা শুনিছা নে নামটো? অ', জাতিংগা য'ত চৰাই বোৰ মৰে বুলি কয় যে আত্মহত্যা কৰে
অ সেইটো সেইটো সেইটো মায়ঙত নকয় জানো?
মায়ং নহয় সেইটো জাতিংগা হয় মায়ঙতটো যাদু বিদ্যাৰ কাৰণেহে।
সেইটো গম পাইছো বাৰু হেৰি এটা কাম কৰো তেন্তে যদি ইমানখিনি যদি চাবলৈ আছে চাৰিদিন পাঁচদিন থাকাকে কি কোৱা?
অ পাৰা কিন্তু এটা ভাল ট্ৰিপ হ'ব।
এসপ্তাহ থকাকে গুচি যাওঁ তেতিয়া মানে চবখন এবাৰতে ফুৰি আহিব পাৰিম।
অ প্লেন কৰা উ প্লেন কৰা আৰু জনাবা, অ ঠিক আছে দিয়া।
অ ঠিক আছে তেন্তে মই কাইলৈ ফোন কৰিম হা তোমাক? অ ঠিক আছে।